অ কোৱা কি খবৰ
খবৰ আছে মোটামুটি তোমাৰ কি খবৰ
মোৰ ভালেই
ক'ত আছা
কি কৰি এই নদীৰ কিনাৰত বহি আছো
এ মই এটা মানে ফ্ৰেন আছে বহুত হৰামি হয় মানে তাৰ লগতে বহি আছো মানে এইটো বেলেগ টাইপৰ মানে আছে এ আছে
অ কোৱা
মানে বহুত বহুত ভাল এটা মোৰ ফ্ৰেণ্ড হয় যে ই ত লগতে আহিছো নি
অ তোমাৰ মাতটো ভালকে অহা নাই
ভালকে অনা মানেটৱৰ্কৰ ইছু হয় না আৰু সেইফালে বেকগ্ৰাউণ্ডত কিবা কিবি গাড়ী চলি আছে সিহঁত ৰাস্তা ফালে ত' তো আহি আছে
অ উম সেইটো কাৰণে চাগে
উম আৰু বাকী কোৱা খবৰ খবৰ পাতি
খবৰ বেয়া
অ কিহৰ কাৰণে বেয়া
বেয়া মানে মই মানে হায়াৰ ছেকেণ্ডাৰী দিছিলো বুজিছা
অ
দিয়াৰ পিছত ৰিজাল্ট দিছে এতিয়া মানে কি কৰিম কি নকৰিম সেইটো একো বুজি নাই দেউতাক কৈ আছে ডি ফাৰ্মা কৰিব কাৰণে এতিয়া ডি ফাৰ্মা কৰিম যে তে এট্ৰেন্স এক্জাম টো দিলো তেজপুৰ বুজিছা
অ
পিছত একমাহ হৈ গ'ল এতিয়াও ৰিজাল্টেই অহা নাই এতিয়া ৰিজাল্টটো এতিয়া কি হয় গভাৰমেন্টত পাও নে নাপাও এইটোৱে ভাবি আছো
এ তুমি এক কাম কৰিব পাৰা।
কি?
এ বিয়া পাতিলোৱা তুমি।
বিয়া বিয়াতো পাতিম এতিয়া সময়তটো হওক এতিয়া ত কিবা কৰিব লাগিব মোৰ।
ত কি কি কিবা কৰিব লাগে মানে বিয়া পতাৰ পাছত কিবা হেৰি যৌতুক লৈ আহিবা না। অ।
নাই পিছত এইকেইটা কৰিব নোৱাৰো।
মানে অৰু অৰুণোদয় পাবা না তেতিয়া তোমাৰ তোমাৰ হেৰি হা লাখপতি বাইদেউ আঁচনি লাখপতি বাইদেউ আঁচনি আছে অৰুণোদয় আচনিৰ বহুত কিবা, আৰু আৰু এ কিবা হেৰি জব জব কাৰ্ডৰ কাৰণে কিবা হেৰি কৰিব পাৰিব বহুত কিবা কিবি আছে।
উম, এতিয়া যদি ঘৰত এইটো ক'ব যাও তেতিয়া মোক ঘৰৰ পৰা খেদিব।
কেনেকে নকবা বিয়াৰ কথা নকবা যে কবা যে বিয়াৰ ফাইদা কি কি আছে। ত এনেকে এনেকা ফাইদা গনাই ল'ব হা যে বি এ কৰাৰ পাছত হ'ব এনেকে এনেকা ফাইদা আছে ইমান খিনি পইচা পাম। এনেকে তেনেকে কৈ থাকিব হা তাৰ পাছত অলপ চলপ- লাহেই লাহেই কৈ থাকিব যে বিয়া এটা পাতি লওঁ লৈমই নেকি তেনেক কেনেকে কিবা কি কৈ থাকিব মানে।
মায়ে লগতে নহলে বেকাৰ বিলেগ কাৰোবাৰ লগতে।
বিয়াৰ কথাতটো এতিয়া কব নোৱাৰো বয়সতোতো হোৱা নাই ন বয়স
উম উম উম। ত কি কৰিবা বুলি ভাবিছা?
কি কৰিম আৰু এতিয়াই ভাবি আছো এইটোয়ে ভাবি আছো।
ঐ, ব'লা বলা। এ তাৰ ক- একদম নকৈ বি নকৈ বি।
কি কি কৈছা?
এই দাদাই কল মাৰি আছিলে যে একদম, মোৰ ৰিংটংটো মানে- এক টাইপৰ হৈ যায় মাথা বিষাই যায় মানে মোৰ।
অ, চেইন্স কৰিব পাৰা ৰিংটংটো।
যে নাই মানে এইটো মানে এইটো মানে মই চাইলেণ্টে ৰাখোঁ যে মোৰ ইমান দৰকাৰ নাই মানে- মোৰ যোনটো কলাৰ টিন আছে না, সেইটো মই এজন মানুহক মানে বদলা লবৰ কাৰণে মানে তাক খং থিয়া উঠাবৰ কাৰণে মই এইটো ৰাখিছো মানে।
মানে সি কত ক'ত পালে? মই জানি বুজি নুঠাও মানে তাৰ কলটো এই তাক মোৰ মানে কলা যু শুনাতে খুনাই যাক-
অ অ।
ঠিকেই আছে। এতিয়া তুমি কি কৰিবি বাবা ভাবি আছা?
মই বিয়কে পাতিম ময়ো বিয়া পাতিম বিয়া পাতি একদম পুৰা
অ, তোমাৰতো এজ হৈ গ'ল এতিয়া তুমি বিয়া পাতিব পাৰা।
অ বিয়া পাতিম মই বিয়া পাতি একদম মোৰ ঘনীয়েকক হেৰিত লগাই দিম কি বুলি কয় উম অৰুণোদয় অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিম। লাখ প্ৰতিবাইদেও কাৰণে এপ্লাই কৰি দিম আৰু কিবা কিবি স্কিম ওলাই আছ এ কৰি থাকচোন তই। মোক পইচাহে লাগে মই বহি বহি খাব পাৰিলি হ'ল আও ইমান কাম চাম মই
ঐ এটা কথা আছিল ন মোৰ যে ঘৰত ফেনটো বেয়া হৈ গিছিলে ফেনটো কৈছিলো তোমাক যে মানে ঠিক কৰি দিবৰ কাৰণে।
অ ফেনটো কি হৈছে কি প্ৰব্লেম হৈ আছে আপোনাৰ।
ফেনটো মানে আগতে স্পীড চলিছিলে এতিয়া মানে লাহে লাহে চলে।
অ অ তাতে চাগে কিবা কাৰ্বন চাৰ্বন জমা হৈ গ'ল চাগে অলপ মামৰ চামৰ লাগি গ'ল চাগে।
আৰু কিবা জোন কেটে
আহ তুমিতো আই আই টি কৰিছিলা ন?
অ আই টি আই আই টি ন আই টি আই।
আই টি আই কৰিছিলা। কেই বছৰৰ ক'ৰ্চ আছিলে এইটো?
ধৰা আই টি কৌছটো দুই বছৰীয়া কৌৰ্ছ হয়।
প্ৰাইভেট কৰিছিলা না গভৰ্ণমেণ্ট।
তোক এটা বেতে আমি গমেণ্টত মানে মোৰ পাৰ্চেণ্টেজ কম আছিলে যে ত গভমেণ্টত টানছ চান্স পোৱা নাই।
আৰু গভমেণ্টত ইউব গভমেন্টত কিবা হেৰি কৰিব কানে এপ্লাই কৰিব কাৰণে বোলে কিবা হেৰি লয় এডমিশ্যন কৰিব কাৰণে ত্ৰিশ হাজাৰ টকা মান লয়।
অ প্ৰাইভেট কিমান পঢ়িছিলে দুই বছৰত?
মোৰ প্ৰাইমেট দুবছৰ ছিক্সটি ছিক্স ছিক্সটি থাউজেণ্ড।
অ চব মিলাই টুটেল গাড়ী বা
টুটেল গাড়ী ভড়া মানে এইটো গাড়ী ভাড়া চাড়া মানে তোমাৰ ধৰা চছেভেণ্টি বা হেৰি মান চেভেণ্টি ফাইভ মান গৈছেো দুবছৰত। তাকে মানে শকটো মানে পুৰা কৰি দিলোঁ।
এ তুমি তুমি কৰিবা নেকি?
এইটোতে ভাবি আৰ এতিয়া মই যে ইণ্ডাজটো দিছিলো এইটো ৰিজাল্টটো আহিলে চাগে মই ভাবিম। কি হয় ৰিজাল্টটো চাই ল।
অ ন তুমি কৰিলে কৰিব পাওঁ। কৰিব পাৰ তো উম অটো মোবাইল নহলে ইলেক্ট্ৰিচিয়ন বৰ্তমান
অ বুজাই দিবা নেক- কি, দুটা ভালকে মানে কোনটো কিহৰ কি কয় মানে অট' মোবাইল যে কৈছে এইটো কিহৰ ওপ-
অটৌ অটো অট' মোবাইল অট' মোবাইল যোনটো আছে
অ।
উম।
এইটো কি হয় মানে?
তাকমে এ এ এক চছেকেণ্ড ৰবা
অমনি কমনে নাই
উম
ক'ত আছ তই?
মই এতিয়া নদীৰ কিনাৰত বহি আছো, তুমি?
এই মই কিবা মেডিচ্যন অলপ আনিম।
অঁ, কিহৰ মেডিচিন লাগে তোমাক?
এ দাদাই পঠিয়ালে কিবা অমিনে কি বুলি এটা মেডিচিন আছে। কিবা টেবলেট আছে এটো আনিব লাগে। গেছ অঁ গেছৰে হয় চাগে, অমিটো কিহৰ টেবলেট এটো উ গছৰ হয় ন মেডিচনটো অঁ অঁ, তাৰ গেছৰ চাগে।
অঁ,
কিমান এই যোনটো যোনটো কিবা হেৰি পাত্ৰটো আছে মানে হেৰিতটো আছে এই কিবা কিমান পৰে মানে গোটেইখিনি কিবা হেৰি? কেইটা থাকে এটা এটা পেকেট থাকে?
বাৰট মান থাকে। বাৰটা নহয় দহটা মান থাকে, এনেকাই থাকে।
কি কি কিমান পৰে, তাত গোটেই খিনি?
গোটেইখিনিত তোমাৰ কিমান, পাঁচ টকাক নাই দু তাৰ তোমাৰ ফিফটিৰ ওপৰত পৰিব।
উ ছি চিক্সটি টকা বোলে লিখা আছে, ত' পঞ্চাশ টকা দি পঠিয়াইছো এই ষাঠি টকা লিখা আছে, পঞ্চাশ টকীয়া টকা এটা দি পঠিয়াইছে ক প পঞ্চাচ টকা এটা দিব দিব বোলেহেঁতে
ফিফটি ফাইভ পৰিব।
অ', ফাৰ্মাচীত যে ন ফাৰ্মাচীত কিবা হেৰি খিনিত বোলে বহুত মানে পাৰ্চেন্টেজত কিবা হেৰি দিয়ে বোলে। হেল্ল', হেল্লও পাঁচ মিনট হেল্ল'ও মাতে অহা নাই। হেল্ল'ও
নাই
হেল্ল'ও
অঁ ক আছো
এই নেটৱ নেটৱৰ্কতটো অলপ প্ৰব্লেম হয় যে। শুনি আছা? হেল্ল'ও হেল্ল'ও
অ', শুনি পাই আছো কোৱা।
অঁ', এই ফাৰ্মাচী বন্ধ কৰি দিলে। ফাৰ্মাচী বন্ধ।
হেল্ল'ও-
মোক চো
হেল্ল'ও- কি হ'ল? নেটৱৰ্কতটো আজিকালি এনকুৱা বেয়া চলি আছে ন।